হে অহ শুনা পাইছা।
হয় হয় শুনিছো দিয়া।
অহ কি কৰি আছিলা।
অহ এনেই চাহ তাহ খাই মেলাই অলপমান আবেলি সময় এনেই অলপমান আছিলো ৰবা খোজ কাঢ়িব যাম যিহেতু অলপমান অলপ পিছত।
অহ অহ।
অহ তুমি নাই নাই খোজ কৰা নাই খোজ কাঢ়িম আৰু অলপ পিছত উম।
অ অ অ ভালে ভালে খোজ কঢ়াটো টো স্বাস্থ্যৰ বাবে ভাল ন।
এই মানে ভাবো আজিকালি সদায় খোজ কাঢ়িব লাগে সকলোৱে।
মই তোমাৰ লগত আজি অকমান এটা বিষয় লৈ আলোচ। চনা কৰিম ভাবিছো মোৰ বি। ষয়টো হৈছে মানে আজি আহ যি আমি বৰ্তমান মানে ডিজি। তেল পে'মেণ্ট যে কৰোঁ। অনলাইন মাধ্যমৰ জৰিয়তে যে আমি। পইচাসমূহ পঠিয়াও এঠাইৰ পৰা আন। ঠাই লৈ গতিকে এই। মাধ্যম। ত তুমি কেনেকুৱাকে কি বুলি ভাবা অকণমান কোৱাচোন?
অহ, আই মিন, অহ অহ অহ কিছু- ক্ষেত্ৰত মানে এতিয়া বুজি, যিহেতু ভাল দিশো আছে, বেয়া দিশো আছে। কিন্তু ভাল, অলপ উপকাৰ এতিয়া বেছি মানে ইয়াৰ বিষয়ে মানে আজিকালি ক'বলৈ গ'লে, এই, অতি একদম সহজ হৈ গৈছে জীৱনটো আমাৰ। মানে- য'ত আমাৰ নগদ মানে ইমান পইচা নল'লেও হয়। কিবা এটা মোবাইলত মানে পইচা দি এনেকে মানে, মানে হৈ কৰিব পাৰি, বস্তু কিনিব পাৰি বা কাৰোবাক কিবা, পইচা-চইচা এনেকে দিব পাৰি। সেইটো মই ভাবোঁ মানে সহজ হৈ পৰিছে কিন্তু অলপ।
হয় হয়, ঠিকেই কৈছা। মানে- কি হৈছিল, আগতে অ' নে, ব, এ, যেতিয়া- মানে আমি হাত, অ' হাতত পইচা অলপ বেছিকে লৈ মানে ক'ৰবাত- আহ, যাত্ৰা কৰিছিলোঁ- তেতিয়া মানে খুব ভয়ে ভয়ে যাবলগা হৈছিল। কিজানি মোৰ ৰাস্তাত ডকাইটিয়ে হয় বা মোৰ কোনোবা প, ল, পইচাখিনি লৈয়ে- যায়। সেনেকুৱা ধৰণৰ সমস্যাটো মানে এতিয়া- নোহোৱা হৈছে, হয়নে?
সেই আৰু, এটা মানে ইণ্টাৰনেট কানেকচন লাগে ইণ্টাৰনেট কানেকচন দিয়াৰ পিছত মানে আৰু ধুনীয়াকে মানে হৈ যায় আৰু বস্তুবোৰ।
অহ, আ' মানে আজিকালি মোবাইল ফোন
অহ, মোবাইল ফোন টো খালি ভালকে ৰাখিব লাগে, মানে সকলো সম্ভৱ আছে একদম মোবাইল ফোনৰ পৰা আজিকালি।
ঠিকে ঠিকে উম, তুমি এনে প্ৰথমে অনলাইন মাধ ধম মানে যে পইচাপাতিহৰ মাধ্যমটোৰ বিষ বিষয়ে কেতিয়াৰ পৰা মানে তুমি গম পাইছা বা আৰু কেতিয়াৰ পৰা ব্যৱহাৰ কৰি আছা কোৱাচোন।
অ' মই প্ৰথমতে মানে ক'ভিডৰ আগৰ পৰাই গম পাইছিলোঁ যিহেতু মানে এতিয়া মানে অনলাইন মাধ্যম এই গুগল পে, ফোন পে এইবোৰ মানে এপসমূহ আহিছিল তাৰপিছত মই ভাবিলোঁ কি ইমান মানে কন ভয় ভয় হ'ব। তেতিয়া মই মানে, তেতিয়া মানে ব্যৱহাৰ নকৰিলোঁ। তাৰপিছত- মানে যেতিয়া ক'ভিডৰ পিছৰ পৰা মানে এইবোৰ মানে বেছি চৰ্চিত হৈ গ'ল তি- তিয়া মানে মই আৰম্ভ কৰিছোঁ। তাকে এনেকুৱাই মানে- ভাল হৈ পৰিছে কিন্তু।
ঠিকে ঠিকে। মানে এতিয়া সহজে পৰিছে মানে। এটা মানে ত প প পইচ- তিয়া মানে বে, এতিয়া ধৰা চুৰি হোৱা ডকাইতি হোৱা, মানে ভয় নাই। তোমাৰ মোবাইল- ফোনটো লগত আছে যেতিয়া আৰু মানে- তুমি- যিকোনো ঠাইতে মানে তুমি। ভ্ৰমণ কৰি বা সেই ঠাইত মই কিন্তু। এটা সমস্যা আছে। যে কিছু ঠাইত হয়তো নেটৱৰ্কৰ মানে কেতিয়া মানে পেমেণ্টটো ফেইলো দেখাই এই ক্ষেত্ৰত কি কবা।
অ হয় হয় কিন্তু মানে যদি ভাল নেটৱৰ্ক এটা মানে জেগাত নাথাকা। তুমি মানে কেতিয়াবা এই মানে পইচাটো কেতিয়াবা মানে ফেইল দেখাব য'ত মানে পইচাটো নাযাব তেতিয়া মানে যদি নগদ নাথাকে পইচা অলপ হ'লেও তেতিয়া মানে অলপ। কিমান সমস্যাৰ সন্মুখীন হয় কিন্তু মানুহ বিলাক হয় জানো। শুনি আছা নে বোলো
অ মই শুনি আছ
অ এই তাকে ক'লোঁ মানে অলপ নগদ ৰাখিব লাগে পইচা লগত নাৰাখিলে মানে কি আৰু কেতিয়াবা মানে এই ফেইল দেখালে মানে আৰু বহুত সমস্যা সন্মুখীন হয় অ হয় হয় হয়
ধৰা মই এতিয়া কোনোবা এখন হোটেলত খাবলৈ গলো যদি মানে হঠ হঠাৎ মই খাই উঠি যদি মোৰ মানে নেটৱৰ্কৰ মানে সমস্ চা হৈ যায় ইণ্টাৰনেট হা আ কানেকচন নাথাকে তেতিয়াতো মই বিপদত পৰিম গতিকে হঁ, তোমাৰ এনেকুৱা কেতিয়াবা অভিজ্ঞতা আছে নেকি, যে তুমি ক'বাত গৈছা বা দিব লগা হৈছে এ, দিব পৰা নাই।
নাই নাই, হৈছে হৈছে। মই যেতিয়া গাড়ীৰে মানে, বাহনখন চলাইছিলো য'ত মানে মোৰ তেল ভৰাব লাগে তেল ভৰাবলৈ গৈছিলোঁ তাৰপিছত, তেল ভৰালোঁ। তেল ভৰাব যায় মই যেতিয়া মানে, এই অনলাইন মাধ্যমেৰে মানে পইচা দিবলৈ যাওঁ, কিন্তু এই তাত মানে তেতিয়া মানে, মোৰ নেটৱৰ্ক টো মানে কমকৈ দেখালে য'ত মানে মোৰ পইচাটো নগ'ল। তাৰপিছত মই অতি, অলপমান বিপদত কৰিলো যে, সিহঁতে মানি ন, লোৱা নাছিল।
অ', পইচাটো সিহঁতক দিবই লাগিব। উম, উম, হয়।
মই এজন বন্ধুক লগ পালো আৰু এই তেনেকে মানে, সিয়ে মোৰ পইচা এনেকে দি দিলে। সেইটো সি মোক কৈছিলে তেতিয়া কি- এ তেওঁ মানে কৈছিলে, এই নগদ অলপমান পইচা ৰাখিব লাগে, যিহেতু আজিকালি মানে ইমান এটাওঁ ঠিক নহয় মানে ক'ৰবাত ক'ৰবাত মানে জাগাত মানে
ধৰা মানে এতিয়া তুমি গাঁৱলীয়া অঞ্চলে পাহাৰীয়া অঞ্চলৰ ক'বা ফালে গ'লা? তাতে মানে এইটো অসুবিধা হ'ব।
গাঁৱলীয়া অঞ্চলতটো প্ৰায় হৈ আছে, মানে এনেকুৱা হয়ে।
মানে সম্পূৰ্ণৰূপে মোৰ মানে, এতিয়া অনলাইন মাধ্যমটো যি পইচা পঠিওৱা মা টো, মানে ভৰসা কৰিব
অ', বৰ বেছি ভৰসা কৰিব নোৱাৰি কিন্তু। মানে অলপ নগদ মই লৈ যাওঁ কেণে অলপ, অলপ আগত তেতিয়াৰ পৰা সেইদিনাৰ পৰা আগতে লৈ যোৱা নাছিলোঁ কিন্তু মই। মানে ভাবিছিলোঁ এই বেংকত অলপ আছেই যিহেতু মানে চিন্তাৰ কাৰণে নাই নে এ, মই গৈছিলোঁ কিন্তু
নে, দুুষ্টচক্ৰই মানে ইয়াৰ অপব্যৱহাৰো কৰিছে।
কৰিছে
মানে মই এটা ঘটনা শুনিছিলো মানে এনেকুৱা আমি যি- এতি মাধ্যম কিছুমান- এপ ফোন পে গুগল পে পে টি এ সেই এনেকুৱা মানে পইচা পঠিওৱাটো দেখুৱাই, যে পইচাটো গ'ল কিন্তু, সঁচ পইচাটো আচলতে মানে নাযায়। সঁচাকৈ।
ঠিক কথা ঠিক কথা অ হয় হয় হয় শুনিছো শুনিছো মানে এই দোকানসমূহ মানে আজিকালি বজাৰসমূহ- তো মানে মানুহ এনেকুৱা কিছুমান আহে পিছত মানে ইহঁত তাৰমানে এই কিউআৰ বোলা সেই বস্তুটো থৈ দিয়ে। মানুহে মানে এনেই এক টিঙ কৰি পেলাই মানে এই, অ', যোৱা দেখুৱাই মানে সিহঁতক কৈ দিয়ে পইচাটো গৈছে দিয়ক। সেনেকে কৰি পিছত ঘৰত আহি গম পাই যে একোৱে নাপায় একোৱে মানে
অহাই নাই হয়। উম উম, হয়, হয়। এইকাৰণে আজিকালি কিছুমানে মানে এই এ ইচ ইচ ছাউণ্ড স্পীকাৰটো ৰাখে নেকি?
হয়, হয়, হয়। এই আজিকালি সেইকাৰণে এইটো বহুত জনাজত হৈছে কিন্তু। স্পিকাৰটো ৰাখিলে মানে গম পাই যায়। অ', সেইটোৱে। ধুনীয়া তাকে কৈ দিয়ে তাতে
হয়, হয়, মানে প্ৰযুক্তিটো মানে যিমানে আগ আগবাঢ়িছে ধৰা। কেই কিছু কিছু ক্ষেত্ ত'মানে বাধাও আছে ইয়াৰ।
বাধা আছে-বাধা আছে এনেকে ডকাইতি কাণ্ডত টো মানে অলপ-অলপ আছে। এইটো মোবাইলটো যদি কেতিয়াবা যদ দি চুৰি হৈ যায় আৰু যদি কিছুমান মানে তথ্যবোৰ যদি কেতিয়াবা মানে লাভ কৰে তেতিয়া কিন টো মানে অতি মানে ভয়ানক।
ভয়ংকৰ হ'ব, হয় হয় হয়। ঠিক কথা কৈছা।
মানে এই বেংকসমূহ মানে এই সেই আৰু একাউণ্টসমূহ মানে চাফা কৰি লৈ যাব, এনে বেছি মানে হে সে হোৱাটোও বেয়া মানে। মানে কি বুলি কয়। এই মানে, ই যিমানে আমাৰ মানে ভাৰত খন ইমান হেৰি হৈ পৰিছে। এই, সেই আৰু। মানে বেছি হোৱাটোও বেয়া। সেইটো মানুহে জানিব লাগিব ইয়াৰে বিষয়ে।
অ', অ', অ', মানে এতিয়া কথাটো যে বয়োজ্যেষ্ঠ লোকসকলে যে এতিয়া মানে মই দেখিছোঁ প্ৰায় সকলোৱে মানে ব্যৱহাৰ কৰে। মানে বয়োজ্যেষ্ঠ লোকসকলৰ কিছুমানে কেতিয়া অসুবিধাত কৰে। তেতিয়া তেওঁ মানে কি কৰে মানে কোনোবা বেগ মানে সহায় লয়। সগ্য যদি ব্যক্তিজন য তি সহায় লোৱা ব্যক্তিজন যদি ম ভাল ব্যক্তিয়ে ভালে ক যদি মানে অসাধু লোক হয়, তেতিয়াহ'লেটো নিশ্চয় মানে তেওঁৰ মা মানে সেই অ পি আই পিনৰ জৰিয়ত তে তেওঁ নিশ্চয় ধনৰ মানে এনেকুৱা আৰু কিছু কৰ্ম কৰি ৰা হয়নে? সেইটো মোৰ মানে ভয়ংকৰ কথা হৈছে।
হয় হয় হয়, ঠিক কথা। এনেকুৱাই হৈ আছে। মানে আমাৰ গলিতো এনেকুৱা মানে, ঘটনা ঘটিছিল মানে, এই বিধ জেষ তেওঁ লগোৱা জনে মানে জনা নাছিলে যিহেতু এজন ওচৰৰ লোকক কলে তেনেকুৱা কৰিবৰ কাৰণে কিন্তু তেওঁ মানে গোটেই খিনি সেই সেনেকে লৈ ফেলাই পিছত মানে মানুহজন পিছতহে গম পালে মৰ মানে চাফা কৰি দিলে আৰু এইটো মানে স সেইটোৱে ত
বিভিন্ন এনেকুৱা অ চাইবাৰ চিকৰিটি এতিয়া মানে এতিয়া মই যদি তোমাক যে এতিয়াক কেনেদৰে নিৰ্মূল কৰিব কৰিবা তেনেদৰে আমি ইয়াৰ পৰা হাত সাৰিব পাৰো যেতি যদি আমাৰ মানে এনেকুৱা ধৰণৰ পৰা ঘটনাৰ পৰা বাচিবলৈ
অ প্ৰথম কথা প্ৰথম কথ টা এই মানে এই তথ্যবোৰ কাৰো লগতে হেৰি কৰিব নালাগ গে। মানে কাৰো লগত তে মানে উ ক'ব নালাগে ত থ্য প্ৰথমতে ই যেনে হ'ল ইউ পি আই পিন হওক ইও পি আই মানে ফোন। অতি। সেইবিলাক মানে কাকোৱে ক'ব নালাগে একদম নিজৰ। টো নিজৰে ক'ব লাগে।
উম উম উম।
দুই নম্বৰ কথা চলাব জানিব লাগিব। মানে তাৰ বিষয়ে কিন্তু অলপমান জ্ঞান। টো লাভ কৰিব লাগিব চলোৱাৰ আগতে মই আগতেই মানে জ্ঞানটো লাভ কৰিছিলো তাৰ ওপৰত। মানে কি হয় বস্তুতটো হয় প্ৰকৃততে হয় নো কি এইটো কেনেকে ব্যবহাৰ কৰে কি কৰিব লাগে। নাই মই সকলো জানি। আপুনিহে মই ব্যৱহাৰ কৰিছিলোঁ। আজিকালি কিছুমানে মানে। নজনাকে এনেই মানে। ই এইটো কৰি দিব একো নাজানিবও মানে। অ'ৰ পথ-পইচা ত'ত পঠাই দিব এই সেই সেনেকুৱা মানে হৈ গৈছে কিন্তু
মানে, নজনা ব্যক্তিসকলৰ বাবে মানে এয়া সমস্যাওঁ সৃষ্টি কৰে।
সমস্যাৰ সৃষ্টি কৰে কিন্তু। সেইকাৰণে নজনা মই মানে কি আৰু পাৰিলে নগদ ৰখাই ভাল।
নগদ ৰখা ভাল আৰু ভালদৰে শিকি বুজিহে মানে এইসমূহ মাধ্যম ব্যৱহাৰ কৰাটো মানে ভাল, হয়নে। উম, উম।
ভালো হৈছে। মানে সময় বাছে, প্ৰথম কথা।
অ', অ', অ'। আজি-আজিকালি এটা সুবিধা আৰু এটা মোৰ ঘপকৈ মনত পৰিল ধৰা তুমি আছা, এখন আন ৰাজ মই আছোঁ এখন আন ৰাজ্য তেতিয়া তোমাক হঠাৎ ধনৰ প্ৰয়োজন হ'ল সেয়া চিকিৎসাৰ বাবে হওঁক বা কিবা বিশেষ কাৰণতেই, তেতিয়া মানে মই এক মুহূৰ্তৰ ভিতৰ তোমালৈ প মানে এই, পইচা প্ৰেৰণ কৰিব পাৰিম। অতি সহজতেই।
নিশ্চয় সেইটো মানে ভাল কাৰং সেইটো, হয়, হয়, হয়, হয়, হয়, ঠিকে, ঠিকে, ঠিকে। সেইটো মানে এইটো মানে সেই আৰু মানে ভালকে চলালে
উম, উম, উম, হয়। যিহেতু মানে সকলো বস্তুৰে ভাল বেয়া দুটা দিশ থাকে আমি জানোৱে, গতিকে এই মানে ইউ পি আই মাধ্যমসমূহৰ মানে পেমেণ্ট সমূহৰো ভাল বেয়া দুটা দিশ আছে। ইয়াৰ পৰা আমি খুব সুবিধাও পাইছো, অসুবিধাও কিছু আছে। কিন্তু মানে আমি চাই চিতি, জানি বুজিহে মানে এইসমূহ ব্যৱহাৰ কৰাটো উচিত নে কি
অ', একেবাৰে একমত মই! এই সেইকাৰণে সকলো মানে চাই-চিতি ল'ব লাগে।
উম, উম, তেতিয়াহ'লে আজি আমি আৰু বিশেষ দীঘলীয়া নকৰোঁ, ইমানতে খামৰোঁ।
অ', ঠিক বাৰু ভালে। ভাল লাগিল কথা পাতি, ঠিক আছে দিয়া বাৰু অ', অ'।